কি কৰি আছা?
এনেই আছোঁ ৰ'বা। তুমি কি কৰি আছা?
এ নাই মইয়ো অলপ বাহিৰ আছিলো এনেই। মানে অলপ কামবোৰ আছিলে ত কামবোৰ শেষ কৰিবলে বাহিৰত আছিলো মানে। তোমাৰ এ কি খোৱা দাৰ হল খোৱাবিলাক হ'ল?
খালো দিয়া।
অঁ ভালে হৈছে দিয়া। ময়ো মানে হলে খোৱা মানে নিৰামিষ খাইছো। কি খালে তুমি আজি?
আজি মই তোমাৰ আজি অলপ নিৰামিষ খোৱা নাই আজি সেয়ে খালো মই অলপ মাংস আনিলোঁ তাৰপিছত মাংস, দালি, ভাত, আলু ভাজি আছিল এনেকৈ খালোঁ।
অঁ ভাল হৈছে দিয়া মই মাংস খাম ভাবিছো মানে ৰাতি চাম আৰু ৰাতিমান বনোৱা হ'ব নেকি সেইটো মানে তোমাৰ অ খবৰ কেনেকা আছে?
খবৰ ভালেই। তোমাৰ কেনে খবৰ?
উম ভে মৰম ঠিকে চলি আছে চব বিয়া ন ভাল ঠিকে চলি আছে
উম উম
উম হলে হইছোন আজি মানে যোনে যোনে অনলাইন প্ৰেমেন কৰাই আছে অনলাইন প্ৰেমেণ খনত বহুত স্কেম হৈ আছে যোনে তুমি চাই যেনেকা মানুহবিলাক তোমাক ফ্ৰডলিংক বিলাক পঠাই যেনেকা ফ্ৰডলিংক বোৰ পঠাই লাষ্টত তোমাৰ মা মা- দেউতাহত ফোন কৰে নহলে তোমাৰ এনেকা পুলিচ ডিজিটেল এৰেষ্ট কৰি পাইছিল পেলাইছিল মাজত এটা তোমাক ফোন কৰিব পুলিচফোন লাষ্টত ক'ব তোমাৰ ল দেউতা মানে তোমাৰ ল'ৰা দেউতাক ফোন কৰিব ক'ব ডিজিটেল এৰেষ্ট হল তোমাৰ ল'ৰা কোন এনেকা অনেকা কেচ কৰিছে তো আমি ধৰি লোওগে এনেকা তুমি পেমেণ্ট কৰিব লাগিব তেতিয়া কেচ নহব নহ'লে কেচ হৈ যাব এনেকা আই এছ এ স্কেম্ বহুত এতিয়াতো মানে অলপ কম আছে লেকিন আছে আৰু মানে মানে ডিজিটেল তোমাৰ অনলাইন হোৱা পৰা তোমাৰ চব বস্তু বিলাকত স্কেমে থাকে আৰু মানে তুমি যেনেকা বা চব কথাত ভাল বস্তু থাকে বেয়া কথা থাকে যেনেকা তুমি চোৱা এটা স্কেম বহুত ওলাইছে আৰে আমি অলপ পঢ়া লিখা মানুহ থাকে আমি অলপ নাফছো কি কোনে কোনে পঢ়া লিখা বিলাকৰ অলপমান মানে অলপ থাকে ন মানে অ অলপ মা মাছমুখি থাকে অলপমান ফাচি যায় মানে মানুহ বিলাক কৈ দে এনেকা কিবা কিবা হল তোমাৰ তোমাৰটো যিটো অনলাইনত কিবা হ'ল চলা নাই এতিয়া ব্লক হল কিবা হ'ল আমি বেংকৰ পৰা ফোন কৰিছো আমাক অ টি পি দিয়া তেতিয়া তোমাৰ বেংক খুলিব নহলে নুখুলিব এনেকা আছেন তু মানে অ কাম কৰা পোৰা আজি নে খৰি কথা মানে বেছি দূৰতো মানেহ বুঢ়া- বুঢ়ীয়ে থাকে পঢ়া লিখাবিলাকো জানে অলপমান কিচ কাইম হৈ আছে না আজিকালি অলপ বুঢ়-বুঢ়ী বিলাক মানে নাজানে কাক কাক কি বিলাক তেহেতে মানে তোমাৰ আইতা বিলাকৰ যেনেকা কৰে তেনেকা ফোন কৰিপেলাই ক'ব কি তোমাৰ বেংক টো ব্লক হল না কিবা হ'ল আমাক তোমাৰ এ টি এম কাৰ্ড লাগিব অ টি পি লাগিব এনেকা স্কেম কৰি আছা আজিকালি বহুত তুমিও চাই আছা নিউজএটা আহি আছে, তুমি কি ভাবা এইটো কথাত?
তুমি যোনটো কথা কৈছা ময়ো সেইটো কথাই মই কওঁ বুলি ৰখিছোঁ মানে কেনেকুৱা জানা তুমি এটা নাজানা মানুহ এতিটা ধৰি লোৱা আমি পঢ়া শুনা মানুহ আমি জানো সেইখিনি কথা কলে ধৰিলোৱা এতিয়া আমাৰ আইতাহতে কিছুমান মানুহ নাজানিব পাৰে তেওঁলোকক ফোন মাৰি কলে যেতিয়া তোমাৰ এটা অ টি পি গৈছে কিবা গৈছে তাৰে পিছত তোমাৰ এটি এম কাৰ্ড লাগিব কিবা লাগিব সেনেকৈ ঠগাই বহু মানুহে ঠগাই মানুহে ভাল পায় ঠগাই নিয়ে তামনে প্রেংক কল কৰাৰ নিচিনা মানে তেওঁলোকে কৰি কিনে মানে বস্তুতো তেওঁলোকৰ যিখিনি একাউন্টছত পইচা আছে বা কিবা আছে সেইখিনি তেওঁলোকে উ উলিয়াই লৈ যায় বুইচা তেওঁলোকে মানে সেইটো কৰিব নালাগে আচলতে মানুহে তেওঁলোক বা কি কৰি পইচা খিনি বেংকত থৈ দিছে কিহৰ কাৰণে বা থৈছে, কাৰ কি কৰে সেইটো হিচাপ নাই মানে তেওঁলোকে অলপো নাভাবে যাতে সেই নহয় যাতে মানুহ বিলাকৰ মানুহে পৰিচা শেষ হৈ যায় না মানুহ বিলাক মানে ইমচন হৈ যায় না মানুহ বিলাক মানে তেওঁলোকে কেনেকৈ কি কৰিছে এইটো মানে তোমাক আৰু তুমি কোৱাচোন বাকী খিনি
ঠিক কৈছা তুমি যোনবিলাক আজিকালি মানুহ বিলাকৰ কিবা তুমি যেনেকা চাই আছে আজিকালি মানে স্কেম বোৰ বহুত হৈ আছে অনলাইন অহাৰ পৰা আগতে মানে স্কেমবোৰ হৈ আছিল লেকিণ অনলাইন অহা পৰা বহুত বোৰী কৰে যেনেকা তুমি চোৱা স্কেন চেণ্ট্ৰেল কি কি খুলি আছে কি মানে স্কেম কৰিব মানুহ বিলাকত স্কেম কৰিবলৈ পইচা খাব খোজে মানে। হেতক মানে পুলিচো ধৰিব চেষ্টা নকৰে মানে দেখা পায় মানে তুমি কেতিয়া কেতিয়াবা ধৰে লেকিন। পুলিচ ধৰাৰ চেষ্টা কম কৰে লেকিন স্কেম বিলাক বহুত হয় আজিকালিক তোমাৰ যেনেকা আহি আছে। চাইবাৰ ফ্ৰড হৈ আছে তোমাৰ যেনেকা তোমাৰ আহ ফোনত ফোন কৰিব। ফোন কৰিলে কথা নাপাতিলে তোমাৰ বে পৰা পইচা কাটিব আৰু তুমি কমপ্লেইন কৰিলে, বেকত কমপ্লেন কৰিলে মানে তোমাৰ পইচা মানে, চান্স বিলাক বহুত কম থাকে আৰু পইচা ঘূৰা মানে এইটো, গভমেণ্ট কিবা কৰিব লাগে আৰু তোমাৰ যেনেকা, কি মানে এনেকা কিবা কেছ বিলাক হ'লে অলপমান চিৰিয়াছ লৈ পেলাই। কেচবিলাক বন্ধ কৰিব লাগে তেতিয়া মানে অলপমান কিবা হ'ব আৰু খৰচ বিলাক কম হ'ব নহ'লে মানে। এনেকা হৈ থাকিলে মানে। য নিজৰ কষ্টকে পইচা কমালে মানে ইমান বছৰ বছৰ মানে কাম কৰি পেলাই মে জমা কৰিলে বেংকত, আহ কি যেনেকে ঘৰ কিনিবা খুজিল মানে গাড়ী কিনিব পইচা জমা আছে তুমি এ পইচা এ পইচা কিবা কৰিব তে তুমি শাস্তি নাপাবা নে এইটো মানুহ, বিলাকৰ মেহনতৰ পেচাটো খাই আছে মানে শাস্তি নাপাব তুমিও,
অ অ তুমি যোনটো কথা কৈছা মানে, ধৰি লোৱা তেওঁলোকে বা কিহৰ কাৰণে পই পইচা থৈ দিছে। তেওঁলোকে গাড়ী কিনিব বা কিছুমানে, ঘৰে বান্ধিব কিছুমানে ধৰি লওক কাবাৰ বিয়াই পাতিব কিবা ই ত সেই কাৰণে পইচাটো থৈ দিছে সেইটো স্কেম কৰিব নালাগে যেতিয়া আৰক্ষীক, কেছ দিয়া হয় তেতিয়া তেওঁলোকে অলপ চিৰিয়েচলি ল'ব লাগে তেওঁলোকে চিৰিয়েচলি নলয়। এ পইচা গৈছে গৈছে সেনেকুৱা। দুখীয়া মানুহৰ কেচ বিলাক তেওঁলোকে মানে চিৰিয়েচলি লব নোখোজে।
উমঠি মানে তোমাৰ যে আজি আ আ আজি কালি মানে মইয়ো। কাল মানে তোমাৰ, আহ অনলাইন স্কেম হ'ল মানে ইয়াক ফোন কৰিল। নিজৰ ল'ৰাৰো নাম মানে মাত দি পেলাই হাজি যেনো অনলাইন হৈ আছে। তোমাৰ এইটো এ আই এ আইৰ লগত মাতখন চেঞ্জ কৰিল ভইচ চেঞ্জ কৰি পেলাই মানে কথা পাতিল। মা দেউতা মই অলপ ফাঁচি গ'ল মোক অলপ আৰজেন্ট লাগে মানে পইচা। মানে অলপ মন মত পঞ্চাছ হাজাৰ ফটাই দিয়ে এনেকা মান পাই ফটাই লাই, পাছত চ চ ল'ৰাক ফোন কৰি পেলাই সুধিলে অলপ পিছত মানে নম্বৰ ফোন, পাৰ ফোন কৰি লাগা দে আচল ল'ৰাক ফোন কৰি সুধিল কি হৈছে এনেকুৱা কাক কিয় লাগিছিল পইচা। ঠিক আছে আৰু মইতো খোজা নাই এনেকা হ'ল আৰু স্কেম, একাৰে মানেতিয়া তোমাৰ আন্নন নন্বৰ পৰা ফোন আহে নিজৰ ঘৰ মানুহ কৰা ন এনে কোনোবা কতবিলাক কথা পাতে, যেনেকা মোৰ মাৰ দাদা হয় এনেকা হয় আন্নন নম্বৰ পৰা তেতিয়া তাৰমানে, ফোন ৰাখি পেল নিজ এইটো নম্বত ফোনলৈ খুজি চাব লাগে মানে তুমি ফোন কৰিছিল নেকি মোলে, বা কিবা হৈছিল নেকি কেনেকা পেলাই, আজিকালি তোমাৰ এ আই আহি আছে মাতখন বদলি কৰি পেলাই একদম তোমাৰ ঘৰৰ মানুহ, কৰি দিব মাতখন। গমেই নাপায় কি মানে সঁচাকে হয় না নহয় কি ইমান কিবা হৈ গ'ল এ আই বিলাক। গমেই নাপায় এনেকে ভিডিঅ'কল কৰিলে অচলতে এনেকে বহাই দিয়ে গমেই নাপায় কি সঁচা, আমাৰ ঘৰৰ মানুহে নহয় সেইকাৰনে মানে আমি আন্নন নম্বৰ পৰা ফোন আহিলে ঘৰ মানুহে পেলাই মানে, তুমি ডাইৰেক্ ক'ব লাগে আৰুাৰ ফোন কৰি আছো কাটি পেলাইৰে্ট এটা নম্বৰ ফোন কৰি চাব লাগে আৰু মানে, উঠাই নে নুঠাই উঠাই পেলাক সুধিব লাগে কি তোমাক সঁচাকে লাগিছিল তেতিয়া অ কলে তেতিয়া দি যাম। মানে এনে কলে নহয় খোজিব নাই স্কেমে হয় মানে এনেকা কৰিব লাগে মানুহৰ অলমান, অ এনেকা এনেকা বিলাক কৰিলে মানে স্কেম বোৰ অলপ কম হ'ব আৰু মানুহ দিমাক আহিলে তাতেই
হয় হয় এতিয়া চবে গম পাব লাগে এইটো কথা মানে যেনে ধৰি লোৱা এতিয়া বিভিন্ন ধৰণৰ মোবাইলত আমি দেখ দেখিবলৈ পোৱা যায়ে মোবাইলত আমি দেখিব পোৱা যায় চিনেমাবিলাকতো আমি দেখিবলৈ পোৱা যায়
উম উম আজিকালি চিনেমাতে দেখা না মানুহ গিত তোমাৰ অ এটা ফিল্ম আছিল কি ফিল্ম আছিল পাৰিলোৱাত মানে তোমাৰ এ এ এটিএম পৰা স্কেমৰ পৰা এটিএম পৰা তোমাৰ লোন লোৱা চাদি কৰে পোৰা পইচা গুছি গ'ল এনেকা মোভি এটা আছিল মই পাৰিল নামটো মানে এনেকা আছিল মানে ফিল্মিখনো বনাই মানুহে মানে এনেকা কৰি থাকিব লাগে ফিল্ম বনাই পেলাই নহলে অ মোবাইলত দি পেলাই এনেকা অলমান মানুহ বিলাকৰ সতৰ্ক কৰিব লাগিব মানে তেওঁলোকো চবত গম পাব লাগিব না মানে এনেক ফোন আহিলে কি কৰিব লাগিল চবেৰে চবে গম নাপায় মানে কোনে কোনে গম পালে কিন্তু চবে মানে এনে নহয় না গম পাৱা মানে অলপ গম পালে ভাল আৰু চবে তেতিয়া স্কেমবিলাক কম হ'ব তেতিয়া মানুহ বিলাকৰ অ স্কেম কৰি লাভ তেতিয়া স্কেমবিলাক এৰি দিব আৰু এনেকা আৰু মানুহ বিলাকক কাম কৰিবাতো বহুটা কাম আছে মানে বিচাৰিলে কামতো মেইনলা আছে মানুহবিলাক স্কেন কৰিব খোজো গোটেই পেচা গুচি যায়
তাতে বেছি পইছা বেছি ক কচ তুমি যোনটো কথা কৈছা মানে ধৰি লওক মানুহক ঠগাই খাব বেছি ভাল পায় বে মানুহে কাম আছে বিভিন্ন ধৰণৰ কাম আছে যেনে ধৰি লওক কাম বহুত কাম আছে কৰিব পাৰে কিন্তু তেওঁলোকে কেনোৱান কেনেকুৱা কা কাম বিচাৰে যাতে তেওঁলোকৰ আৰামো হয় মানুহক থগায় খাবও পাৰে টকাও পইচাও বেছি পোৱা যায় সেনেকুৱা কাম কৰি তেওঁলোকে বেছি ভাল পায় সেনেকুৱা মানুহ হেনেকু আহ হেনেকুৱা কাম কৰি কিনে তেওঁলোকে মানে সেই বহুত ফূৰ্তি পায় নিজকে বহুত সেই বুলি ভাবে তেওঁলোকক কি কবা
অ হয়টো মানে তুমি যেনেকা চাই আছে মানুহ বিলাক কোনো স্কেম কৰি আছে মানেতো মানে ইতাতো পোৱা নাই শাস্তি শাস্তিটো আগত যাবলৈ পাব তুমি বেলেগৰ পৰা কষ্টৰ পইচা খাই আছা তুমি আহ আগজাগলে খাচী পাব পেচাটো হজম নহয় ন তুমি বেলেগত পইচা খাবলৈ ডাঙৰটো নহয় তুমি যে তুমি অলপ টাইম কৰি ডাঙৰ হয় লাষ্টত তুমি ডাঙৰ আচতে না আচতে যাবলৈ তুমি কিবা না কিবা হবই তোমাৰৰ মানুহ লগত ন তোমাৰ লগত তুমি বেলেগৰ ইমান তকলিফৰ টাইমত পইচা জমা কৰিল তুমিটো খাই দিলে যেনেকা বিয়াৰ আছিল না কিবা অ চ পঢ়া-শুনাৰ আছিল তুমি খাই দিলা তেন্তে তুমিও মোৰটো লাগিব তোমাৰ এনে কিবা ভাল মুখটো নালাগিব তোমাৰ তাত
বেয়া মোক লাগে ভগৱানে মান মানুহ বিলাকে যে কয় যেনে তুমি ঠগাই নিলে তোমাক ঠগা ঠগায়ে তুমি যাব লাগিব এনেকুৱা যোনে ভগৱানে চাই আছে ওপৰৰ ওপৰে ভগৱানে চাই আছে তোমাক এই তুমি ঠগাই খাইছা কি কৰি খাইছা ভগৱানে চাই থাকে তোমাক
উম ঠিকে আছা তুমি অ ঠিক আছে সেইকাৰণে মানে মই ভাবো মানে মানুহ বিলাকৰো মানে গভমেণ্টে কিবা কৰিব লাগে মানে চবক গম পাব কাৰণে লাষ্টত আমি বিলাকও কিবা কৰিব লাগে মানে চবক কিবা এইটো কথা কবা কাৰাৰে কি মানে এনেকা স্কেন বিলাক হয় এনেকা কেনেকা স্কেম হলে কেনে কি কৰিব লাগে, অ হলে মানে ক'ত কমপ্লেইন কৰিব লাগে কেনেকা পেচাল ঘূৰাই আনে এইবিলাক চবত খ', -খৰছো কৰিব লাগে আৰু মানুহ বিলাকত',
অ', হয়, চবকে কৈ দিব লাগে যাতে এনেকুৱা হয় যাতে এই মানে', এটা কিবা সে কৰি এটা বস্তু কে জনাই দিব লাগে, এনেকুৱা স্কেম চলি আছে কিবা কাৰণে চলি আছে মানে তোমালোকক', ফোন মাৰিব কিবা কৰিব, ফোন মাৰি ক'ব তোমালোকৰ পৰা অমুক বিচাৰিব, মানে কিবা কাৰণে', কাগজ - চাগজ বিচাৰিব তোমালোকৰ পৰা, তোমালোকে জানিব লাগে এইটো কথা', চবকে কৈ দিব লাগে মা দেউতা হওঁক বা কাষৰে হওঁক', চবকে কৈ দিব লাগে কথাটো মানে, তেওঁলোকে তেতিয়া জানিব আমাৰ পৰা কিছু কথা',
উম', এইটো মানে কি, চবৰ লগক কবা লাগে আৰু কি, দেই ভাল লাগিল তোমাল লগত কথা পাতি পেলাই', এইটো বিষয় ভাল আছিল, মানে কেতিয়াবা তোমাৰ লগত ঘৰত আহি পেলাই কথা পাতিম ভালকে, এইটো বিষয়',
হয়', - হয়', উম', মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি', নিশ্চয়, দিয়াতে ধন্যবাদ',
এইটো ইম্পৰ্টেণ্ট হয় ধন্যবাদ, তোমাৰ মোক মেছেঞ্জাৰ ৰিপ'ৰ্ট নোসুধিলা',